হেল্ল
অ শুনিছা নে?
অহ অহ শুনিছো
কি কৰিছ?
এনেই আছোঁ বহি তই কি কৰি আছা?
ময়ো এনেই বহিছোঁ আৰু এনেই আছো কলেজ চলেজটো বন্ধয় তহঁতৰ বন্ধ নে?
অ বন্ধ আগষ্টৰ পৰাহে নিউ ছেশ্যন আৰম্ভ হ'ব।
উম সেইটোয়ে আৰু বাকী কতো ফুৰিবলৈ যোৱা নাই?
ফুৰিবলৈ এতিয়াচোন বৰষুণৰে বতৰ ক'তনো যাম এনেই আৰু ওচৰত গৈছো
তহঁতৰ ফালেও অ তহঁতৰ ফালেও বৰষুণ নেকি?
অ বৰষুণ দি আছে
অ আমাৰ ফালেও ইমান বেছি বৰষুণ কিবা ৰখিবয় খোজা নাই। এনেকে আৰু মানুহ থাকিব পাৰি নে ঘুৰিব চুৰিব যাব নোৱাৰি
সেইটোৱে এতিয়া বন্ধ হয় বন্ধত ফুৰিবলৈ মন যায় কিন্তু এতিয়া বৰষুণ দি থাকিলে আৰু কেনেকে যাম
সেইটোৱে বাকী ব্যস্ত আছ নেকি বাও তই
নাই নাই ব্যস্ত নাই ফ্ৰীয়ে আছোঁ কচোন
যিহেতোকে আমাৰ ফুৰিবলৈ যোৱা কথাই ওলাল মই তোক আজি এটা কিবা এটা সুধো
অ সুধচোন সুধ
যদি তোক মানে যিকোনো ঠাইলৈ ঘুৰিবলৈ যোৱাৰ সুযোগ দিয়ে তেন্তে তাক কলৈ যাবি, কলৈ যাব মানে খুজিবি আও
এইটো মানে ভালে প্ৰশ্ন সুধিলি এনেকুৱা মানে ঠাই আছে মই মানে কথা সঁচা কথা ক'বলৈ গ'লে মই কাশ্মীৰলৈ মানে যাব বিচাৰিম, সৰুৰ পৰাই মানে এ ফটো আৰু ভিডিঅ'ত মানে চাই আহিছোঁ বহুত ধুনীয়া ঠাই হয় সেইখন আৰু ঠাণ্ডাৰ দিনত বিশেষকৈ ভাল লাগে সেইখিনি জেগা কাশ্মীৰ আৰু তাৰে আশ যিখিনি ওচৰত মানে জেগাবোৰ আছে বৰফ পৰি থাকিলে মানে ঠাইটো ইমান ধুনীয়া লাগে।
অ তই ঠিকেই কৈছ বাকি এনে তই কাশ্মীৰ কিয় যাব খোজ
আ কাৰণ তাত বহুত ডাঙৰ ডাঙৰ পাহাৰ সেইটো হ'ল মানে সকলোতকৈ মানে আকৰ্ষণীয় দৃশ্য তাৰপিছত বৰফ যিটো মই ক'লোৱেই বৰফ পৰি থাকিলে ইমান ধুনীয়া লাগে। আৰু যিটো তাৰে শান্ত পৰিৱেশ সেইখিনি চাই মানে ভাল লাগে আৰু মই আ বৰফ কেতিয়াও ওচৰৰ পৰা মানে দেখাই নাই কেতিয়াও তেনেকোৱা ঠাইলৈ মই যাইয়ে পোৱা নাই সে মানে অ এবাৰ মানে নিজ নিজৰ চকুৰে মানে চাবলৈ মন আৰু বৰফৰ মাজত কেনে খে মানে মানুহবোৰে যে খেলে! সেইবোৰ মানে কৰি চাবলৈ মন, সেইবাবে মানে কাশ্মীৰত যাবলৈ মানে ইচ্ছা আছে মোৰ।
উম বাকী এনে যদি তাত যাওঁ তই প্ৰথমে তই এনে কি কৰিবি?
প্ৰথমে আ ঠাই খন মানে অলপ ঘূৰি চাম তাৰপিছত আ ফটো ফটোটোতো মেইনে হয়। বহুত ফটো তুলিম। আৰু বৰফত খেলিম, তাৰপিছত সেই ঠাণ্ডাৰ মাজত মানে গৰম চাহ চাহটো মোৰ প্ৰিয়ই হয়। মানে গৰম চাহ খাম, তাৰপিছত আ যিখিনি তাতে প্ৰাকৃতিক সৌন্দৰ্য আছে, সেইবোৰ চাই থাকিম আৰু। আৰু মোৰ অ এনেকুৱা লাগে, তাত গ'লে মানে মোবাইল মোবাইলত, কম সময় মানে কটাম আৰু। মানে ফুৰিবলৈ গ'লে, সেইখিনি চাই জাগাখিনিয়ে চাই থাকিম।
উম ঠিকেই, বাকীতো এনে ভ্ৰমণলৈ যাওঁতে, আগতেই মানে পৰিকল্পনা কৰিবি নে নে হঠাৎ যোৱাটো মানে বিচাৰিবি?
মই, আগতে অলপ পৰিকল্পনা কৰিয়েই ভাল পাওঁ আ ক'ত থাকিম, কি-কি ঠাই চাম, কিমান খৰচ হব অ এইবোৰ মানে জা-জানি থলে সুবিধাও হয়, আগতেই ভাবি থৈ দিওঁ আৰু এইবোৰ কৰি মোৰ ভাল লাগে বাৰু।
উম যিসেটো হয়, মানে পৰিকল্পনা কৰি গলে বেছি ভাল লাগে, তোৰ হঠাৎ যোৱাতকে।
অঁ সেইটো হয়।
তেতিয়া মানে তই বস্তু-চস্তু বোৰ ল ল'ব পাৰিবি, তই পিন্ধিবি তাত, কি খাবি, কিমান পইচা কি হব, ঠিকে ভাবিছ কিন্তু দে।
অঁ।
এনে তইযদি কাশ্মীৰলৈ যাও, তেন্তে মানে কিমান দিন থাকিবি?
অন্তত এসপ্তাহটো, মানে থাকিব বিচাৰিমেই আৰু মানে তাতে দুদিন গ'লে মন ভৰি নাযায়। কাৰণ ইমান ইমান ধুনীয়া জেগা হয় আৰু বহুখিনি ঠাইয়ে চাবলগীয়া দিয়া আছে। এদিন দুদিনতনো কিমান খিনি শেষ কৰিম। এ থাকিলে মানে ছয়-সাত দিনমান থাকিম আৰু।
অ ঠিকে ভাবিছ আৰু মানে তোৰ এদিন দুদিনততো তই গোটেইখন ফুৰিব এনেও নোৱাৰ।
অঁ।
তই ছয়-সাত দিন থাকিব লাগিবই। বাকী তই এনে তাত গ'লে তাৰে যিবোৰ খাদ্য, যিবোৰ ফেমাচ খাদ্য, সেইবোৰ খাবিনে?
অঁ নিশ্চয় খাম। মই মানে যটেই যাওঁ সেই ঠাইৰ বিশেষ খাদ্য এবাৰ হ'লেও মানে ট্ৰাই কৰি চাওঁৱেই। নতুন আহ সোৱাদৰ মানে যিটো অভিজ্ঞ তাৰ সেইটো ল'বলৈ ভাল লাগে আৰু আমাৰ খাদ্যবোৰতো খায়ে থাকোঁ। তাতো যাই মানে তেওঁলোকৰ যিটো অঁ মানে স্থানীয় খাদ্য হয়, সেইটোও খাবলৈ ভাল মানে ভাল লাগিব আৰু।
উম তই ঠিকেই কৈছ কিন্তু আৰু মানে তোৰ মানে ভ্ৰমণৰ আটাইতকৈ ভাল লগা দিশটো কি লাগে?
আ মোৰ মতে একে ধৰণৰ মানে জীৱনৰ পৰা অলপ বেলেগ বেলেগ যিটো অনুভৱ পোৱা যায়, নতুন ঠাই, নতুন মানুহ, নতুন পৰিৱেশ তাৰপিছত এইবোৰে মানে মনটো একেবাৰে ভাল মানে ভাল লাগি যায়, মনটো অ' শান্ত কৰে সতেজ কৰি দিয়ে। সেইবোৰ সেইবোৰে মানে ভ্ৰমণৰ মানে আটাইতকৈ ভাল দিশ বুলি ক'ব, ক'ব যাওঁ মানে মন বেয়া থাকিল মন-মন বেয়া লাগি আছে কেইদিনমানৰ পৰা আমি যদি ফুৰিবলৈ যাওঁ। তেতিয়া মানে মনটো অলপ ভাল লাগি যায়। সেইটোৱে আৰু
উম মোৰো কিন্তু দেই ভ্ৰমণ বহুতেই বেছি ভাল লাগে।
অ' সেইটো হয় বাৰু তই কচোন এতিয়া মানে অ' তোৰ এনেকুৱা কিবা সপোনৰ মানে মানে ঠাই আছে নেকি য'ত মানে তই ফুৰিবলৈ যাব বিচৰা মানে ভ্ৰমণ কৰিবলৈ বিচৰা? ধৰা
আছে-আছে দেই। মোৰো সপোনৰ ঠাই হৈছে তোক যদি মই ক'বলৈ যাওঁ জাপান। মানে সৰুৰ পৰা জাপানৰ বিষয়ে বহুত বেছি শুনিছোঁ। তাত চাফ চিকুণৰ কথা, পৰিৱেশৰ কথা, নিয়ম বোৰৰ কথা আৰু ধুনীয়া ঠাইবোৰ মোৰ বহুতে বেছি ভাল লাগে আৰু তইতো জানই এই যে আমি যে চাওঁ চিনচেন ড'ৰেমন এইবোৰতো জাপানৰে হয় আৰু মই সেইবোৰ চায়ো মানে মোৰ মানে সৰু পৰা এটা হৈ গৈছিল আৰু কি মই যদি মানে ভ্ৰমণলৈ যাওঁ। মোৰ নিজৰ পইচাৰে বা নিজে কিবা ঘটি তেন্তে মই ভাবোঁ মই জাপানলৈ যাম।
জাপান কিন্তু সঁচাকৈ বহুত মানে বহুত ধুনীয়া জেগা হয়।
তই জাপানে কিয় ভাবিলি মানে বেলেগ কিবা দেশতো ভাবিব পাৰিলি হয়, জাপান কিয়?
কাৰণ তাত তই চা হা এতিয়াও পুৰণি সংস্কৃতি এইবোৰ চলে এতিয়া আমাৰ ইয়াত ধৰিল আগতে কি কেনেকুৱা কি আছিল এতিয়া নাজানোৱে আমি। আৰু তই লাহে-লাহে চাব পাৰিবি কি গাঁওবোৰো মানে লাহে-লাহে চহৰৰ নিচিনা চবে বিল্ডিং বনাই কিবা বনাই কৰি পেলাইছে, কিন্তু জাপানত তেনেকুৱা নহয়। পুৰণি সংস্কৃতিতো এতিয়াও আছে আৰু মানে দুইটাই দেখা যায়টো পুৰণি সংস্কৃতিও দেখা যায় আৰু নতুন যিবোৰ হৈছে। সেইবোৰ দেখা যায় আৰু এটা ফালে তোৰ পুৰণি মন্দিৰ থাকে আৰু আনফালে তোৰ ধৰিল ধুনীয়া এখন অধিক মানে বেলেগ ধৰণৰ চহৰ এখন দেখিবলৈ পাবি। এই মিলনতটো মোৰ মানে বহুত বেছি ভাল লাগে। কি আমি যাতে দুইটাই দেখিবলৈ পাওঁ। কিন্তু আমাৰ ইয়াত মানে তই সেই দুইটা দেখিবলৈ সিমান এটা নাপাবি। আজিকালি বস্তু বস্তুবোৰ বহুত আপগ্ৰেডেড হৈ গৈছে। বহুত বেছি মানে সেই হৈ গ'ল সেইকাৰণে আৰু
যদি কেতিয়াবা মানে জাপানলৈ যাওঁ তেতিয়া মানে কিমান দিন থাকিবি?
তোৰ মই এটা সপ্তাহ থাকিম। ইমান দূৰ গৈ যদি মই দুদিনতে উভতি আহো তেনেহ'লে মই কি চালো। সেইকাৰণে মই ভাবিছোঁ এসপ্তাহটো থাকিমেই থাকিম আৰু ভালকে চাম গোটেই বস্তুবোৰ চাম।
উম আৰু তালৈ গ'লে কি-কি কৰিবি?
তোৰ মই বিভিন্ন ঠাই ঘূৰিম। তোক যেনেকে ক'লো মই এসপ্তাহ থাকিম যিহেতুকে। তাৰপিছত তাৰে যি অ' যি মানে ফেমাচ বজাৰ আছে তালৈ যাম, বহুত বেছিকে ফটো তুলিম। তাৰে খাদ্যবোৰ চেষ্টা কৰিম খাবলে যিবোৰ ফেমাচ আৰু যদি সময় পাও তোৰ মানে- ট্ৰেইনত উঠি ভ্ৰমণ কৰিম আৰু তাৰ এটা জেগাৰ পৰা এটা জেগালৈ মই ট্ৰেইনত যাবলৈ বিচাৰিম যদিহে সময় মিলে তেতিয়া।
অ বাকী আৰু বহুত বজাৰ কৰিবি নেকি?
উম অলপ কৰিম। নিজৰ বাবেও কিবা কিছুমান কিনিম আৰু ঘৰৰ মানুহৰ বাবেও কিনিম আৰু মই- তোৰ কাৰণেও কিবা লৈ আহিম। আৰু উপহাৰ হিচাপে কিবা এটা লৈ আহিম আৰু মই ভাবো তই যাতে সেইটো ৰাখি থৈ দিয় তোৰ ওচৰত আৰু বা- কী মই মাহঁতৰ কাৰণেও আনিম, চবৰে কাৰণে আনিম মই কিবা কিবি উপহাৰ। নিজৰ কাৰণেও আনিম।
সেইটোৱে তাত ঘুৰিবলৈ গ'লে মোৰ বাবেটো এটা হ'লেও আনিবই লা গিব বাৰু। বাকী অ ভ্ৰমণত বেছি কি ভাল লাগে মানে ফটো তুলা নে মুহূৰ্তবোৰ মানে- ৰা উপভোগ কৰাতো।
মোৰ দুয়োটাই ভাল লাগে এতিয়া চা হা তোৰ- ফটো তুলিলে এনেকোৱা নহয় কি- অকল ফটোয়ে তুলি যাম মুহুৰ্তবোৰো মানে উপভোগ কৰিব লাগিবই। আৰু তোৰ যদি অকমান ফটোৱে তুলি থাকো মূ- হুত্ববোৰ মই কেনেকে উপভোগ কৰিম আৰু এতিয়া ফটো- নুতুলিলেও নহয়। কাৰণ কিয় চা এতিয়া- মই গ'লো মই বোলে ফটোৱে নুতুলিলো স্মৃতি হিচাপে কিবা এটাতো চাবলে মোৰ কাৰণে কিবা এটাতো লা লাগিল। সেইকাৰণে মই ভাবো কি ফটো তুলিম। লগতে মুহুৰ্তবোৰো মানে মই উপভোগ কৰিম। যদি পাঁচ মিনিট ফটো তুলিছো পাঁচ মিনিট মই সেই বস্তুৰ কথা ভাবিম, সেই ব ফটো খিনি চাম ভালকে সেইখিনি আৰু। ঠিক আছে তেন্তে মই ৰাখিছো হা মোক মানে মায়ে মোক মাতি আছে।
অ অ ঠিক আছে বাৰু।
ঠিক আছে।
উম।